হেল্ল' অ ক। কি কৰি আছ? এ চাহ খাই উঠিছো ৰ
অ ময়ো চাহ অলপ বনাই পেলাই খাই উঠিছো এতিয়া নগাঁৱত গৈছিলো মানে আজি জি
আহ নগাওঁত কিবা কিনিব গৈছিলি?
কিনিব যোৱা নাই কাম এটা আছিলে মানে নগাঁৱত এ তাকে গৈ পেলাই আহিলোগৈ আৰু
আহ। কামটো হ'ল আৰু?
অ কামটো আধা হল আকৌ এদিন যাম আৰু মানে।
অ এতিয়া কি কৰিবি ভাত বনাবি নে
হা নাই নাই এতিয়া ভাত বনাম তাৰপা কথা মানে পাতি লম ফোন এটা কৰি লওঁ বোলো তোক তাৰপা বনামগৈ আৰু ভাত অ চাওঁ কি বনাও এতিয়া মাছ আনি থৈছে তাকে বনাও নেকি?
অ মাছ বনাবি?
আহ তাকে বনাই দিব লাগিব। নে বনালি নে নাই?
মই বন বনোৱা নাই দেৰিকে বনাম চাহ খাই লৈছো আমাৰ দেৰি হয় ভাত বনোৱা।
অ নহয় তো হা হা
অ আমাৰ ভাত বনোৱা দেৰি হয়। ছোৱালী পঢ়িব লাগে যে সেইকাৰণে দেৰিকে বনাওঁ। উম সোনকালে বনালে আকৌ ভাত খাবলৈ হেৰি উম পঢিবলা পঢ়া সময়ত টোপনি ধৰি যাব যে পায়
সেইটোৱেইটো মই আগতে কিমান মোৰ ল লতি ঘতি হয় ল'ৰা ছোৱালীৰ লগত থাকোতে এ মই দুটা বজাতহে শুওঁ তেতিয়া ভাত সিহঁতি এই দহটাত হা তাৰপা এ বাপেকেতো সোনকালে খাই হয় হয় সিহঁতক মই আকৌ নটা দহ তাত ভাত দিওঁ দহটা মানত দিওঁ আৰু কেতিয়াবা চাৰে দচটাও বাজে সিহঁতক তেতিয়া দিওঁ দি পেলাই সিহঁতে তাৰপা খাই পেলাই আকৌ পঢ়াব লাগে আকৌ মই অকণমান বহি কৰি থাকো ব তেনে কে মানে দুটামান বাজে গৈ শুতে উম
অ ভাত মানে কি তাহলে ভাত কেইটা খাই পেলাই পঢ়িলে ভাগৰ এটা লাগেতো টোপনি ধৰি যায় হয়
টোপনি ধৰি যায় অ
সোনকালে ভাতটো দিলে অ সোনকালে ভাতটো দিলে ভাগৰ লাগে মানে এ এতিয়া সন্ধিয়া সময় পাতলা আহাৰ এটা সন্ধিয়া সময় পাতলা আহাৰ এটা কিবা এটা দিব লাগে আও খাই লৈ পেলাই মই এঘাৰটা বজাতে ভাত দিও চাৰে এঘাৰ সদায় এঘাৰটা বজাত ভাত খাওঁ আমি আহ সেই তেতিয়া দিওঁ আও তেতিয়া খাই বই অকমান পঢ়িলে পঢ়িলে নপ পঢ়িলেও নাই চাৰে এঘাৰটালৈকে পঢ়িলেও বহুত আও
অ তেতিয়ালৈকে বহুত আও
তাতে টোপনিটো পতককে হয় সহতৰ উম ৰাতিপুৱা চাই আছো তাতে আকৌ টিউশচন যায় কুললদ
অ চাৰে এঘাৰটাত ঠিক আছে দে টাইিংটো কোৱা উ
কেতিয়াবা টোপনি নধৰিলেও বাৰটা এটালৈকে থাকে কেতিয়াবা আকৌ এঘাৰটাতেটোপন্ধে কেতিয়াবা ন ততে কেতিয়াবা কি কয় জানো সন্ধিয়াতে শুই দিয়ে মানে ভাগৰ লাগেহে স্কুল পা আহি নুখু নুখুলে ভাগৰ লাগে ন তাই সন্ধিয়াতে ছয়টামান সাতটাম বজাত শুই দিয়ে সাতটান মান বজাত শুই পেলাই আহছে এঘাৰটা বজাত সেইফালে কিতাপ পঢ়াঁই গম পাইছনে।
অ অ ভালেদে সেইটো অকণ ভাগৰ টো মাৰিবও লাগে নহ'লে পঢ়াত মন নেলাগিব নহয় ভাগৰ লাগি থাকিলে অ পঢ়িব নোৱাৰে হয় আকৌ আমাৰচোন তেনেকুৱা হয়। টোপনি টোপনি লাগে!
অ! মই কিন্তু টোপনি মোৰ কিন্তু কাম কৰি থাকিলেও টোপনি টোপনি নধৰে দেই।
সেয়া সেইটো কাম বেলেগ কথা পঢ়াটোও বেলেগ।
অ পঢ়াটো টোপনি ধৰিব চাগে! মই কিন্তু ফেব্ৰিক কৰি থাকো যে, মোৰ দুটা আঢ়ৈতা জেতাই নবাজক ৰাতিপুৱালৈকে কৰি থাকিব পাৰিম মোৰ টোপনি অকণো নধৰে, নধৰে চিলাই থাকিলেও মোৰ টোপনি নধৰে।
অ মেচিনৰ কাম বাও হৈছে । তেনেকুৱা কামত টোপনি নধৰে নহয় অ অ তাপা কি হে।
আলহি গ'ল আৰু
আলহি গ'ল
অঁ আলহী আহিছে যদি
হে আলহী থৈ পেলাই মই তাত নগাঁৱত গলো গৈ পেলাই আবেলি হে আহি ঘৰ সোমাইছো অঁ ঘৰত তাৰাপা সোমাবলৈ আজিয়ে ছোৱালী আছে পঢ়ি তাই ও সি পঢ়াতে ক
অঁ তাই এতিয়া কি পঢ়িব আৰু
অঁ আকৌ পঢ়িব মানে বেলেগ কিবা
উম বেলেগ কৈ ইয়াতে পঢ়িব ইয়াতে পঢ়িব!
অ অ হা!
এয়াতে থাকিব এতিয়া
অঁ ইয়াতে মানে উ কলেজত আকৌ বেলেগত যাব এতিয়া ইয়াত এই ঘৰতে পঢ়ি পঢ়ি পঢ়ি পেলাই পৰীক্ষাটো দিব আৰু
উম
ফেব্ৰুৱাৰী মানত হ'ব
পঢ়ি আছা ন?
তাৰ ইঞ্জিনিয়াৰিং কমপ্লিট হৈ গ'ল, ‌ ইঞ্জিনিয়াৰিংটো। ইঞ্জিনিয়াৰিং হৈ গ'ল। হ'ল তাৰ পৰা ইঞ্জিনিয়াৰিঙৰ ওপৰতো আৰু কিবা থাকে যে এম্পেক্ বুলি কিবা এটা কৰিব মানে এতিয়া
তাৰ এতিয়া কেইবছৰ হ'ল?
কৰিব লাগে।‌
অ এনে তাই বয়স কিমান হ'ল? তাইৰ বয়স কিমান হ'ল?
বয়সতো তাৰ
টু থাউজেণ্ড ফ'ৰত আছে নহয, বাইশ হৈছে নেকি এতিয়া!?
অ'!
ইমানে হৈছে হয়!
উম! ল'ৰা ডাঙৰ নে ছোৱালী ডাঙৰ?
হা?
ছোৱালী ডাঙৰ নে ল'ৰা ডাঙৰ?
ল'ৰা ডাঙৰ। ল'ৰা ডাঙৰ, আ'হ!
ল'ৰায়ে কি পঢ়ি আছে?
সি ইঞ্জিনিয়াৰিং কৰি, ‌ কমপ্লিট কৰি, এতিয়া কৰি আছে নহয়, চাকৰি।
আ'হ!
উম!
কি কৰি আছে হয়?
হৈ গ'ল, ‌ সিও এতিয়া কৰি আছে চাকৰি পাই গ'ল যে।
ভালে হৈছে দে, ‌তোৰ ভালেই আৰু।‌
ঠিকে আছে এতিয়া, ‌এতিয়া তাই সেই কাৰণে তাই এতিয়া লাগি থাকক আৰু। পঢ়ি পঢ়ি কি কৰে! অ' ছোৱালী জনীয়ে কিবা এটা কৰিবই লাগে, ল'ৰা মানুহ যিয়ে নহওক হয়। মেইন ছোৱালী মানুহহে।
ছোৱালী মানুহে কি নিজে ইনকাম কৰি খাব লাগে মুঠতে, বিশেষকে
অ অ তাই কিন্তু এইবিলাকোতো বহুত হি জান চব কামতে তাই তাই কৈছে মই পঢ়া শুনাত নথকা হয় বেলেগ মানে এইবিলাক চিলাই তিলাই পতককে মানে কাম এইবিলাক শিকি যায় মানে তাই মই এইবিলাক কৰি ললো হয় বোলে পাৰ্লাৰ চালাৰ মানে যি নহওক মানে তাই শিকা হেৰিটো
অ নহয় কি জান তই যদি বোলাচ চিলাব মন আছে মেচিন চেচিনত ব্লাজতো নেযা নহয়
আহ
অ তাইতো এতিয়া ঘৰত আছে ধৰি লওক তোক দুই এটা তোক কৰি দিব পাৰিব হয় আৰু মোবাইলতে আজিকালি ক মই হেৰি আহ থাকে বুজিছা নে
এ মোবাইলতে আহি থাকে হয় ইউটিউবত
অ মোবাইলত এ আহি থাকে কেৰাতিঙৰ সেইখিনিটো ব কাগজ কাটি কাটি লৈ ল
অ মই তেনেকে কাটি কাটি মই এনেকে চুইদাৰ তুইদাৰ মই নিশিকাকে মই তেনেকে মোবাইলত চাই চাই চিলাইছিলো নহয় দুটামান বোলাজতো নাই যেনিবা চুইদাৰ চলাইছিলো
অ তই এনে য ব্লাউজো চিলাব পাৰিবি ব্লাউজটো তেনেকে ডিজাইন দি পায় চিলাওতে কষ্ট নহয় ন কাটোতে অকণ কষ্ট হয় কটাটোহে লাগে মেইন কটাটো অ কাটি কৰি ললা হয় চিলাব পাৰিবি
মোৰ মিচিনটো এইক মোৰ তাত নাই নহয় এতিয়া
অ আনি লবি পিছত এ আনি লবি এনেই থাকাতকে তাত
আহ
ঘৰত এনেই থকাতকে হয়
অ তাৰমানে আমি যে ইফালে সিফালে ঘূৰি খুতে যাতে থৈ দিলো মানে লগত থৈ লৈ নাই পোৱা মানে
এতিয়া তো ঘৰ টো এনেইহে আছে।
অ এনে আছে। আনিব লাগিব ঘৰ ভালকে চেটেল হৈ লওঁ ভালকে উম লাহেকে আনিম আৰু।
অ।
তাপা অ পাৰিম এতিয়া কি কামত লাগি আছে কালি কাপোৰযোৰ ভাল লাগিছে। কিন্তু দেই
উম সেইযো সেইযো বেচিলো আজি।
অ।
আজি বেছিলো উম বেছি লৈ এতিয়া কটনৰ কাপোৰ দুযোৰ আনি পেলাই কৰিব লাগিব। কটনৰ কাপোৰ নাইকিয়া হৈ গ'ল। কটনৰ কাপোৰ মানুহে বিচাৰি আছে মোক এতিয়া অ এতিয়া কটনৰ কাপোৰ বিচাৰি আছে বিচাৰি আছে। গ্ৰাহক ওলাই আছে কিন্তু মই। আনিব পৰা নাই জানো হেতক। না যাব লাগিব মৌ নগাঁও পৰা আনিব লাগিব।
অ নগাঁৱত যাব লাগিব অকলে যা নে লগত যায় কোনোবা।
অকলেও যাওঁ কেতিয়াবা বোৱাৰী এজনীক লৈ যাওঁ চব লগৰী এজনীক।
অ অ অ
অ তাইও কিবা আনিব লগীয়া থাকিলে সূতা এটা কাপোৰ কাপোৰ লগাই যায় সূতা আনিব যায় তেনেকে। দুইজনী যাও উম কাপোৰ লগাই নেবেচে। কাপোৰ লগাই মানে তাই অকল নহয় ময়ো দুইজনে লগাম আৰু। লগাম বুলি এ ভাবি আছোঁ মানে ৰ এটা থাপা। নাই। দুইজনৰ ব'ম ময়ো বম। একেলগে দুইজনীয়ে দুযো। কি লগাই ল'ম এজনীয়ে এজনীয়ে ।গামোচা লগাই ল'ম এজনীয়ে চেট লগাই ল'ম।
সেই তাৰপিছত নহলে পইচা দিমে স দোকানে। দিবিয়াও।
বাই চোন বৈয়ে থাকে সেয়াৰ পৰা নল কিয়।
বায় দিবও লাগিব নহয় ক'বও লাগিব কেতিয়া। লগাই কি কথা।
উম চেট লগাব বোলে এতিয়া আকৌ গম ল'বি তাই চেছট লগাই থাকে তাই তাই ল'ব পাৰ। চোন মই বনালে দিম দে দে বনালে খবৰ দিম বাৰু।
বনালে হব দিবিয়া এযোৰ দিবিয়া পইচা চইচা সুতা দাম বোৱনিৰ দাম চব লৈ লবি তাতে। তাতে।
অ সেয়া বনালেতো বেছিমেই বাৰু আমি বে। চিিবেলকে বনাম গ্ৰাহক ওলাই গ্ৰাহক স আছে মানুহে।
অ ভাল চাই ৰং দিবিা ধুনীয়া আজিকালি চলি থকা ভাল ভাল ৰং।
ভাল ভাল ৰং দিম আকৌ বোৱা কাপোৰ পিন্ধিব বহুত। ভাল লাগে হয়।
অ ভাল লাগে আকৌ আজিকালি বোৱাটোৱে চলিছে। সি তাই লগাব নেকি বা এতিয়া। টেক্সি।
বাই লগাম বুলি কৈছে কিন্তু।
অ চাদৰ লগালে নহয় চাদৰ খিনি ওলালে।
অ চাদৰ লগালে অ চাদৰ দেখিছো।
এই সিহঁতে এইবিলাক বেচা বেছি নকয় যে সেইকাৰণে বেয়া লাগে কবলৈ হয আকৌবাৰ হা।
বেচেটো।
আকৌ জীয়েকহঁতৰ কাৰণে থৈ দিয়ে নেকি মই বেচা গমেই নাপাওচোন।
জীয়েকহতেনো কতনো বোৱা কাপোৰ পিন্ধিব জীয়েকহতে বোৱা কাপোৰ নিপিন্ধে বোৱাচোন।
অ কোনোবাই সে জীয়েকহঁতে কাই আছিলে কিনিব বুলি কোন।
উম আহ আহ হ'ব দে আহ।
অঁ।